হেল্ল' শুনিছানে
অ অ শুনিছোঁ শুনিছোঁ।
অ শুনি আছো ময়ো।
অঁ। কি কৰি আছা? এ মই এতিয়া চাহ তাহ খাই এনেই বহি আছিলো।
অ, অ। মও, এ মই অলপ আগত ঘৰ সোমাইছোঁ এই গুৱাহাটী গৈছিলোঁ।
অঁ অঁ গুৱাহাটীত ফুৰিবলৈ নে কিবা কামত।
উম ফুৰিবলৈও নহয় কামতো নহয় জন্মদিন আছিলে লগৰ এজনীৰ, মাতিছিলে সেইকাৰণে গৈছিলো।
অ', জন্মদিন কেনেকুৱা গ'ল?
ভালেই হ'ল, আমি ৰেষ্টুৰেণ্ট এখনলৈ গ'লো তাত খোৱা বোৱা কৰিলোঁ ফটো উঠিলোঁ। তাইক মই দুবছৰ মানৰ পিছত লগ পাইছিলোঁ, ভালে ভালে গ'ল দিনটো।
অ', অ', অ' তোমালোক দুজনীয়ে নে আৰু আছিলে?
আৰু আছিলে তাইৰ লগৰ দুজনীও আছিলে।
অ'।
তাই ৰুমত মানে পিজিত থাকে যে সেই পিজে আৰু আৰু দুচ দুজনীমান তেনেকে আৰু
অহ, অহ। ভালেই হ'ল তেনেকে বহুত দিনৰ পিছত লগ পালে ভালো লাগে আৰু।
উম, তাকে বাকী তোমাৰ দিন কেনেকুৱা গৈছে?
অহ, মোৰ ভালেই গৈছে, অলপ গাটো বেয়া আৰু বিষ চিষবিলাক হৈ আছে। ভৰি বিষ কঁকাল বিষ এ, হ'ল এসপ্তাহ মান। অলপ কমিছে তথাপিও সম্পূৰ্ণ ভাল হোৱাগে নাই আৰু দৰৱ খাইছোঁ। তাকে ভাবিছো যদি ভাল ভাল নেপাওঁ মানে ডাক্তৰক দেখাব লাগিব আৰু। দুদিনমান চাই ল।
উ
সেয়াই এনেই এতিয়া অলপ কমিছে বাৰু এক্সাৰচাইজ কৰিছোঁ ঘৰত আৰু বেগ শেক লৈছোঁ তেনেকেই আৰু। তাকে চাই লওঁ আৰু ভাল নাপালো দেখুৱাবই লাগিব আৰু ডাক্তৰক হ
অ'।
হ'ল তোমালোকৰ? উম, চাহ খোৱা হ'ল? অ, ' অ'।
হ'ল হ'ল শুনি আছো।
অ', শুনিছো মইও শুনি আছো। তাকে এতিয়া কি কৰিবা? পঢ়া শুনা কৰি আছানে নে? অন্য কাম কৰি আছা?
মই পঢ়া শুনাই কৰি আছো। আহ হেল্ল' শুনি আছো
অ', অ', অ'। মই নাই শুনাই যেন পাইছিলোঁ অ শুনিছোঁ শুনিছোঁ
অ', তুমি নহলে উঠি যোৱা বেলেগ ৰুমলে। হ
নাই উঠি আহিলো মই এইটো ৰুমৰ পৰা। ভিতৰৰ ৰোমৰ পৰা মই বাহিৰলৈ ওলাই আহিলোঁ। অ অ অ
মই বাৰু শুনি আছো
অহ অহ পঢ়া শুনা কেনেকুৱা হৈছে?
পঢ়া শুনা চলি আছে আৰু তেনেকে। কি হয়গৈ আৰু
উম, উম।
তোমালোকৰ ঘৰৰ ওচৰত বোলে বিয়া এখন আছে উম।
অ', অ', আছিলে আছিলে বিয়াখন আছিলে।
অ', ল'ৰা? অ', ল'ৰা বিয়া ন' অ', শুনিছিলোঁ মই।
যোৱাকালি ৰিচিপচন আছিলে।
বিয়ালে কৈছিলা নে?
অ', গৈছিলোঁ গৈছিলোঁ, ওচৰৰে বিয়া যেতিয়া আৰু ঘৰৰ সন্মুখৰে যাবই লাগিবই।
উম, ক-কইনা ক'ৰ?
কইনা শিৱসাগৰ।
আহ, দূৰৰ।
উম। ভালেই লাগিলে বিয়াখনলৈ গৈ, কইনাও ধুনীয়া। বতৰো বতৰো ভাল আছিলে বেছি গৰমো নহ ন', ঠাণ্ডাও নহয় মানে, বতৰে বতৰটোৰ কাৰণে মানে ভালকেই গ'ল আৰু বিয়াখন। বেছি গৰম। পৰা নাই বৰ গৰম হ'লে অশান্তি হয়। টো মানুহৰ। খোৱা-বোৱা ভালেই। ভালেই দিছে বহুত ডাঙৰকে পাতিছে বিয়া ম বহুত মানুহ মাতিছে উম
উ বতৰটো ভাল হ'লে ভালেই লাগে বাৰু। বেছি গৰম হ'লেও অশান্তি লাগে।
উম, উম, তাকে।
উম এয়া জেঠি আও ঠিক ঠিক ঠিক কৈছে
আহ হ হ এতিয়া ৰাতি খোৱা বোৱা তোমালোকৰ কিমান দেৰি হয় মানে কেইটা বজাত খোৱা ৰাতিৰ আহাৰ
ৰাতি আমাৰ চাৰে নটা বা দশটাৰ ভিতৰত খোৱা হয় তোমালোকৰ
আমিও তেনেকুৱা সময়তে খাওঁ নটাৰ বা দহটাৰ ভিতৰত। এ, ৰান্ধিবলৈ যোৱাই নাই ৰান্ধিমে আৰু। লগে লগে ৰান্ধিম আৰু খাম আৰু ইমান মানে আগতে ৰান্ধি থলে ঠাণ্ডা হৈ যায় যে গৰমে গৰমে খায়ে ভাল পাওঁ
উম বুজেইছো হয় তো লগুৱা গৰমে খাই ভাল লাগে। ঠাণ্ডা হলে ভাল নালাগে
উম! সেই এই দিশ চিক হৈ থকাৰ কাৰণে মানে অকণমান ৰেষ্ট লৈ আছিলোঁ বৰ ভালকে কাম কাম বনবোৰ কৰিব পৰা নাই কৰিছো আৰু তথা, তথাপিও মানে অকণমান এটা অশান্তি এটা হৈ আছে আৰু এই বিষৰ কাৰণে
এক চেক লৈ থাকিবা,
উম শেষ লৈছোঁ বেছিকে বিষৰ দৰৱবোৰ খোৱাও বেয়া যে সেইকাৰণে বিষৰ দৰৱ তেনেকৈ খোৱা নাই অন্য নাৰ্ভ চাৰ্ভৰ দৰৱ খাইছোঁ আৰু
উম! ঠিকে আছ যাব তেনেকে,
উম!
বাকী আজি ৰাতি কি বনাবা?
আজি মাছ আছে। মাছ লৈছিলোঁ আজি পাভ মাছ, জিকা কে, সন্ধিয়া বজাৰ গৈছিলোঁ সেইয়া পাচলিৰ জিকা আনিলোঁ আম আনিছো আমৰ আচাৰ বনাম বুলি ভাবিছোঁ তাৰপিছত এতিয়া জিকা আলু দিয়ে মাছ বনাম বুলি ভাবিছো ত ত পিছতে ভাজি এখন বনাম আৰু কিবা ৰা ৰাতি ইমান বেছি বনোৱা নহয় চিম্পল কে খোৱা হয়! তাৰ পিছত, ত এইয়া এতিয়া আমৰ বতৰ যে আম, মোৰ মানে এতিয়া আচাৰ পৰা দিন আহিছেতো তাকে আম অলপ লৈ আহিছো ধুই কৰি থৈছোঁ কাইলৈ তাকে ভাবিছোঁ অলপ, আম আমৰ আচাৰ এবাৰ বনাব লাগিব যোৱা বছৰ বনোৱা নহ'লেই মানে আছোৰ আজি বজাৰৰ দাম দেখি লৈ আহিছোঁ। তাৰপিছতে সেয়া আৰু, মাছ বনাম আৰু
উম আমাৰ আজি মাংস আছে
অ' অহ আজি দেওবাৰ যে তেওঁ,
দেওবাৰৰ স্পেচিয়েল
উম তুমিটু মাংস খায়ে ভাল পোৱা চাগে,
উম মই মাংস খায়ে ভাল পাওঁ বাৰু মাংসৰ পোলাও এই দুটা প্ৰিয় হয়
অ অহ
তুমি আচাৰ বিক্ৰী কৰা নেকি?
আচাৰ বিক্ৰী আগতে কৰিছিলো আজিকালি তেনেকে নকৰো
উম নাই আমৰ আচাৰ বনাম কৈছা যে এ আমাৰ নাই বুলু বনালে মই কিনিলো হয়
ঘৰৰ কাৰণে বনাম বনাম বুলি ভাবিছোঁ যদি যদি লাগে তেতিয়া আকৌ আনি মই বনাই দিব পাৰিম বাৰু
অ বনাবাচোন মই খাই ভাল পাওঁ মানে তেওঁ উম আৰু
অহ অহ অহ ঠিক আছে বাৰু মই আকৌ বজাৰ গ'লে অলপ আম সৰহকে আনি পেলাই বনাই দিম বাৰু। এতিয়া মানে এয়া ঘৰৰ কাৰণেহে বনাম বুলি ভাবিছোঁ কাইলৈ, কাইলৈ মানে সময় লাগিব আৰু মানে কি কাটি কুটি অলপ নিমখো দিব লাগিব। তাৰ পিছত ৰ'দত শুকা লাগিব, সেইখিনি কৰোতে দুই তিনিদিন লাগি লে যাব আৰু। আকৌ হ'বলৈও মানে লগে লগে বনাই খোৱাতকে মানে কিছুমান পাৰি লগে লগে বনাই যে মিঠা আমৰ মিঠা আচাৰটো লগে লগে বনাই খাব পাৰি। এনেজ জিৎ তুমানে টেঙা আচাৰ সেইটো অলপ দিন থ'লেহে ভাল হয় মানে পুৰণা হ'লেহে ভাল হয় খাবলৈ। মিঠা মাজে মাজে বনোৱা হয় আৰু সেইটো লগে লগে শেষেই হৈ যায় মানে খাই চবেই ইমান ভাল পায়। পতকে শেষ হৈ যায়। এই এবাৰ ভাবিছোঁ সেই টেঙাটোকে বনাওঁ
মই বাৰু টেঙাটোৱে খাই বেছি ভাল পাওঁ মই
অঁ অঁ
টেঙা এইবাৰ নহ'লে টেঙা বনা অলপ বেছিকৈ বনাবা আকৌ বজাৰলৈ লৈ আনিবা মই কিনিম তেতিয়া
উম ঠিক আছে বাৰু মই এইবাৰ অলপ সৰহকৈ বনাম নহ'লে আৰু কোনোবা যদি আছে ওচৰে পাঁজৰে ক'বাচোন নহ'লে যদি লাগে অঁ তেতিয়া মই অলপ সৰহকৈ বনাই দিম আৰু
উম
এজনৰ কাৰণে বনোৱাতকে ধৰা মোৰ সৰহকে বনাবলে ভাল লাগিব তেতিয়া মই একেবাৰে সৰহকৈ কিনি আনি তেতিয়া মানে লগৰ চগৰ কোনোবা কোনোবা থাকিলে তেনেকৈ কৈ দিবা
উম মই জনাম বাৰু
উম উম
দিয়া ঠিক আছে বহুত দিনৰ মূৰত পাতি ভাল লাগিল
অ অ বাৰু ঠিক আছে হ'ব দিয়া
উ ৰাখিছো উম